হেল্ল' হেল্ল'
অ কি কৰি আছা
হেল্ল' অ শুনিছা আহ কি কৰি আছা
ভাত খালা
পঢ়ি আছা নে
আহ চাহ খোৱা সময় হৈ গৈছে এতিয়াতো
অহ অহ
যে হেৰি কনকলতা বৰুৱা যে
অঁ অঁ
অ হয়
কোৱা অসমৰ বীৰাংগনা কনকলতা বৰুৱা তুমি অলপ আগত ক'ত আছিলানো
অ তাতে যাম নেকি?
অহ
অ
কি কৈ আছে কনকলতা বৰুৱা কিবা পঢ়ি আছিলা নেকি তাৰ বিষয়ে
হয়
মইতো জানো শোণিতপুৰ জিলাত হেৰি জন্ম হৈছিলে নেকি?
নামি আছিল তাইবা
অ আগতে সৰু বছৰতে পিতৃ মাতৃক হেৰুৱাই হেৰুৱাইছিলে
ঊনৈশ বিয়াল্লিশ চনৰ বাইশ ডিচেম্বৰত
অহ
ন নাই া আ ন গৰহপুৰত আছিলে গহপুৰৰ বৰঙাবাৰী গাঁৱত
অহ।
কৰিছিলা মানে জন্ম গ্ৰহণ বৰঙাবাৰী আছে যে, গহপুৰত যে। সেই গাওখনত, তাৰ পৰা উনৈছ- ছ বিয়াল্লিশ চনৰ, চনত মানে ভাৰত চৰু, ভাৰত চৰু মানে ভাৰত এ এৰা মানে আন্দোলন এটা হৈছিল যে। তাত মানে অংশ লৈ মাত্ৰ সোতৰ বছৰ বয়সতে তাই মানে গহপুৰৰ থানাত ভাৰতীয় তিৰংগা, উ উত্তোলন কৰিবলৈ যোৱাৰ সময়ত যে ব্ৰিটিছ আৰক্ষী গুলীত শ্বহীদ হৈছিলে। সোতৰ বছৰ বয়সত, সোতৰ বছৰ হৈছিলে মানে তাই তেতিয়া মানে ব্ৰিটিছৰ লগত মানে একদম পুৰা সমানে সমানে মানে হেৰি খাৰা হৈছিলে মানে-
অ।
তেতিয়াই মানে হেৰি হ'ল আৰু ব্ৰিটিছৰ মানে গু গুলিত মানে অ- আৰক্ষী বিলাকৰ গুলীত মানে শ্বহীদ হৈ গ'ল মানে- তাই উম, সেইকাৰণে তাইক মানে অসমত মানে এতিয়া কি বুলি কয় বীৰবালা কনকলতা বৰুৱা বুলি- সন্মানেৰে মানে- স্মৰণ কৰা হয় আৰু, সেই আগৰ দিনৰ কিমান সাহসী আছিলে ছোৱালী বিলাক কনকলতা বৰুৱা, প্ৰতিশা বৃত্তি মানে এইবিলাকখন মানে বহুত হেৰি আছিলে।
মইতো আচৰিতেই পাই গৈছোঁ গোটেই সোতৰ বছৰ বয়সতে- দেশৰ বাবে নিজৰ জীৱনটো ইমান- আহ, দি দিছে আৰু-
হয় হয়, উম, তাকে এতিয়া তেওঁ সে সেই বিষয়ে মানে অলপ চাই আছিলো মানে আৰু-
আকৌ অ আকৌ হিমন্ত শংকৰদেৱো আছে।
অ।
উম, উম।
তাৰপৰা শ্ৰীমন্ত শংকৰদেৱ, আমাৰ মানে- মানে এজন ডাঙৰ মানে হেৰি আছিলে মানে, মহাপুৰুষ আছিলে মানে-
উম, মহ মহান হেই- চন্ত আছিলে, কবি আছিলে আকৌ নাট্যকাৰো আছিলে আৰু সমাজৰ-
অ সমাজৰ বিষয়ে মানে মানে পুৰা- উম, সমাজক মানে এটা- ভাল হেৰি দি থৈ গ'ল আৰু, এতিয়াও মানে সে শংকৰদেৱৰ নাম, কীৰ্তন এইবিলাকখন মানে হৈ থাকে আকৌ ঘৰে ঘৰে-
বৰদোৱাত জন্ম কৰিছিলে তেওঁ-
অ বৰদোৱাত জন্ম গ্ৰহণ-
উম, এই আমাৰ নগাঁও বৰদোৱাখন যে হয় যে-
গাঁও ওচৰৰ বৰদোৱাখন- তাতে জন্ম হৈছিলে তাত-
উম তাত যে গ'লে গোটেই সৰু ল'ৰা ছোৱালী বিলাকো মানে সৰু মানে আৰু- নাইন টেনৰ ল'ৰা ছোৱালী বিলাকৰ সৈতে হেৰি চাদৰ মেখেলা পিন্ধি যাবই লাগে- অকল ল'ৰাবিলাকে ধূতি পিন্ধি জাবই লাগে তেতিয়াহে সোমাব দিয়ে নহ'লে সোমাবই নিদিয়ে।
অ তেনেকুৱা কৰি দিল উম কৰি থৈ শংকৰদেৱে গৈছিল ন এইবিলাক নিজৰ জাতিটোৰ মানে মান ৰক্ষা কৰিব লাগে আৰু মানে ভক্তিমূলক স্থানত গ'লে ভক্তি হয় ন নাম কীৰ্তন হৈ থাকে তাত সেইকাৰণে মানে তাত মানে ধুতি পাঞ্জাবী ধুতি চাৰ্ট সেইবিলাক পিন্ধি যাব দিয়ে আৰু তাত ছোৱালী বিলাকক চাদৰ মেখেলা তেতিয়া মানে সেইবিলাক আগলৈ মানে লৰা ছোৱালীয়ে শিকি যাব তেতিয়াহে সেনকা
হ আগতে অনেক হেৰি অনেক বৰগীত অংকীয়া নাট আৰু চাহিত গ্ৰান্ পথ ৰচনা কৰিছিলে নামঘৰত নামঘৰো অ ধেৰ কি কিবা কিবি কৰিছে মানুহজনে
অ হয় হয় আজি কালি উ ল'ৰা ছোৱালী বিলাক এইবিলাকত ইমান ৰাপেই নাই মোবাইলত বা কিবা গেম খেলি থাকে তাতকৈ সেনেকে মানে শংকৰদেৱৰ নিচিনা ভাল ভাল কাম কৰি যাব লাগে তেতিয়াহে সমাজখন আগুৱাই যাব
হয় আকৌ
তাকে ল'ৰা ছোৱালীয়ে বুজি নাপায়।
আচল কথা ঘৰতে এইবোৰ কথা অলপ পাতি থাকিব লাগে শুনা থাকিব লাগে তেতিয়াহে মানুহক অলপমান এ সেইটো মন যায় কিবা এটা আমিও কৰিব পাৰিম ভাল কাম ভাল কিবা এটা বনিব পাৰিম। তেতিয়াহে সেই তোত আহ
অ সেইটো টো তেতিয়াহে পাব আককুজ বুজি পাব মানে নকওঁতে নকওঁতে ল'ৰা ছোৱালীয়ে যি দেখে দিয়া সেইটোকে দেখি শুনি দেখি মানে সেইটোকে সেইমতে হৈ গৈছে মানে
উম হয়
ডাঙৰ মানুহ খিনিয়ে মানে কৰি দেখাব লাগিব তেতিয়া লৰা ছোৱালী শিকে মানে আৰু
অ হয় আকৌ ভাত কিহে বনালা
পঢ়ি আছে মটৰ পনী বনালো আজি তাৰ পৰা কল দিল কলডিল ভাজিলোঁ তাৰ পা হালধি চ নি বনালো উ তাকে বনাই পেলাই খালো আৰু
অ হালধি চাটনি কেনেইক কি কি দিলা তাত
এ হালধি চাটনিত যে খাই খাইেই কাৰণে বনালো মানে গা বিষি হলো ভাল যে শৰীৰৰ কাৰণে তাত মানে নহ একোৱে দিব নালাগে নহৰু আদা অকণমান দিলেই হ'ল আৰু কেঁচা জলকীয়া কীয়া দুটা অকন মান বাকী একো দিব নালাগে আকৌ হালধি তৰকাৰিও খাই নহয় মা মাছৰ লগত ধুনীয়া লাগে খাই কেঁচা হালধি তৰকাৰী জ উম মাছৰ লগত যে বনালে ধুনীয়া লাগে খাই সেইখিনি চাটনি খিনি যে বনালো সেইখিনিকে মানে এ তৰকা লগাই দিলেই হ'লা পানী অলপ দি দিব লাগে ত মাছ দি দিব লাগে আৰু চাটনি নিচিনাকে পিচি ল'ব লাগে তাপা মাছ খিনি দি পঠালে। লাগে অও আৰু পানী খিনিত পানী অলপ দি দিব লাগে উতলাই থাকিব লাগে সেই জোল খিনি খাই ইমান টেষ্টি লাগে তাত জালুক। জিৰা অলপ পিচি দিব লাগে আৰু তৰকাৰী খিনি ত। কেনেকে হালধি তৰকাৰী বনাই। নাই মানুহে নাই।
এনে মাছ মাংস খোৱা নাই নেকি কেইদিন।
অঁ এইকেইদিন খাই আছো মাছ মাংস মাছ মাংস খালেও মানে মাছৰ লগত। হেৰিও বনাব পাৰি নৰসিংহ পাত যে সেয়া তৰকাৰীও বনাব পাৰি নৰসিংহ পাত ভেদেলী লতা।
অ নৰসিংহ পাত দিলে টেষ্টিও লাগে।
অ সেইটো মানে মিক্সিত পিচি ল'ব লাগে নৰসিংহ পাত আৰু। ভেদেলী লতা বুলি কয় পাত এটা পায় সেইটো চব মানে শাক আনি পেলাই মিক্সিত পিচি লব লাগে লৈ পেলাই তাৰ পৰা তৰকা লগাই দিব লাগে আৰু পানীত অলপ দিব লাগে তাৰ পৰা পানী খিনি উতলি থাকোতে মাছ খিনি দিব লাগে যে তেতিয়া মানে অ মাছ ধুনীয়া সোৱাদ আহে আৰু মানে আয়ুৰ্বেদিক হয় এইবিলাক শৰীৰৰ কাৰণেও ভাল। যুৱক মানে সপ্তাহ। মই ত এদিন নৰসিংহ, এদিন ভেদেলী লতা, এদিন কচু কুলা কচু, এই তিনিটা বস্তু মানে সপ্তাহটোত তিনি দিন মানে তিনি সাজ খাওঁ। এসাঁজ এসাঁজ খাব লাগে মানে তেতিয়া। এতিয়া যে আমি দবাই বিলাক যে। খাই থাকো কেলচিয়ামৰ কিবা খিনি তেতিয়া মানে আগৰ দিনত মানুহে সেইবিলাক খাব লগগিয়াই নহৈছিলে মানে দাৱাই টেবলেট।
ওম।
এতিয়া মানে এইবিলাক খাই আছিলে মানুহে। এদিন যদি খাব ভেদেলী লতা। খাবও পাৰি এদিন খাব হালধি তৰকাৰী কেঁচা হালধি তৰকাৰী, এদিন খাব নৰসিংহ পাতৰ তৰকাৰী, তেনেকে মানে খাই খাই মানে মানুহ বিলাকে। আগতে বেমাৰ। নহৈছিলে মানে তাপা আকৌ। কলা খাৰ পাই কলা খাই খাই বিয়াম তৰকাৰী বনাই খাব তিতা। তৰকাৰী মাছ। শুকান মাছৰ তৰকাৰী জোল। বনাই খাই সেইবিলাক খাই খাই আগতে মানুহ বিলাক। হয় একনোৱে বেমাৰ নাছিলে।
ওম হয় আকৌ।
বুঢ়ী হৈ যায় এতিয়া আমাৰ ঘৰত আইতা এজনী আছে। আইতাজনী ইমান বুঢ়ী হৈ গৈছে একোৱেই বেমাৰ নাই। ভৰি বিষু নাই, চুগাৰ নাই, থাইৰইড নাই, কেলচিয়ামৰ কমি নাই, একোৱে প্ৰব্লেম নাই। এই বিলাক আগতে খাই খাই থকা মানুহ যে, এতিয়া মানে খালি বুঢ়া হওক বুঢ়ী হওক। মনে মনে অকমান হেৰি হৈছে, আৰু বেছি বয়স হৈ যোৱা কাৰণে কিন্তু, ইমান বয়সতো মানে একোৱে বেমাৰ নাই মানে। চুলি খিনিও ইমান দেৰিকে পকিছে মানে, অ ইমান বয়স হৈ গল এতিয়াহে চুলি পকিছে নহলে এতিয়াও। এডাল দুডাল কেঁচা মানে আছেই। এতিয়া। আমি এইবিলাক বস্তু এতিয়া ইমান নোখোৱা হোৱা কাৰণে। আমাৰ এতিয়ায় চুলি পকিলে। পকিব লৈছে মানে লগ খাই থাকে নপকে চুলিও নপ নপকে স্কিনো ধুনীয়া হৈ থাকিব অ বেমাৰ ন কেলচিয়ামৰ আ কমি নহব শৰীৰত মানে শৰীৰটো ডিটক্স হৈ থাকে লাহত মানে হেৰি বেয়া বেয়া বস্তুবলাক মানে সেই শাক চবজিতে মানে হেৰি হৈ যায় পেটৰ মানে হেকাৰণে সেইবিলাক খাব লাগে কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে নেখায় যে প্ৰব্লেম আহ
উম তোমাৰ ভূই বিষ হৈ আছিলে যে ভাল পাইছা
অ ভাল পাইছো টেবলেট খাই আছো তাকে ভাবিছো আগৰ দিনত মানুহ বিলাকে নাখায় টেবলেট এনেকুৱা প্ৰব্লেম নহয় মানে সেইবিলাক তৰকাৰী খাই থাকে যে সেইকাৰণে মই আজি হালধি চাটনি খাই দিছো সৰকে সৰকে নবনালো ভাল হয় যদি হওক চাহ হালধিটো খোৱা খুব ভাল মানে উম কেঁচা হালধিটো সেইটো যে খাই থাকিব লাগে মানুহে
আকৌ ভাল ভাল বস্তু খাই থাকিব লাগে
বাকী শাক চবজি বিলাক যে আজিকালি চব সাৰ দিয়া বাহিৰৰ পৰা অনা সেইবিলাক
অ
সে সেইবিলাক পাতে নকি কেঁচা হালধি নৰসিংহ পাত গছত লগা তিয় সেইবিলাক খাই থকাতটো ভাল আৰু
অ হয় দিয়া ঠিকে কৈছা এতিয়া কি কৰিবা
এতিয়া উ অকমান এনে চাও কামহে কৰো নে বন অলপ আছে তাকে উঘালো নে কিবা এটা কৰিম আৰু মানে চাই লওঁ আৰু কি ভাল লাগে মন যায় কৰিবলৈ
ঠিকে আছে দিয়ক মই অ
শাক চব্জি অলপ লগাইছো যে তাকে চাই আছো
ঠিকেই কৰিছা এতিয়া ঘৰতে ৰুইছা
অ
অ দিয়া ময়ো কফি একাপ খালো কলিয়ে ধৰিছিলে
ঠিকে আছে দে হ'ব দিয়া উম উম